হেল্ল'
অ শুনিছা।
অ শুনি আছো কি কৰি আছা?
অ এনেই আছিলো।
অ আজি আমি গছ গছনিৰ ওপৰত অলপ আলোচনা কৰিম।
অ অ হেয়া কোৱাতে ভালে পছে গছ গছনিৰ বিষয়ে আমি আলোচনা আলোচনা কৰাটো জৰুৰ ঘ আৰু
হয় হয় এতিয়াতো ধৰা গৰমৰে দিন গছ গছনিটো থাকে দিলে ভাল ধৰা আজিকালিতো তোমাৰ গছ গছনিবোৰ বহুত। কাটি কাটি নোহোৱা কৰিছে তুমি কি কবা ইয়াৰ বিষয়ে।
মইতো এইটোয়ে কও যে আমি যিমান পাৰো গছ গছনিবোৰ ৰুব লাগে, কাৰণ অ গছ গছ জনি পৰাই আমি অক্সিজেন পাও যিহেতু আৰু মই তেনেকুৱাও দেখছো। দীপৰ বিলত যে এই চৰকাৰে গছ গছনিবোৰ গোটেই কাটি পেলাই তাত কিবা। বনাব নেকি এইবোৰ কৰিব নালাগে ন সিহতে যিমান পাৰে আমি গছ গছনিবোৰ ৰুব লাগে যিহেতু।
কাৰণ গছ গছনিৰ পৰা আমি অ অক্স যেন পাইছো আৰু চাবা যে গছ গছনিতে যিহেতু চৰাই চিৰিকুটিবোৰে থাকে সিহত। থাকিবলৈ যোগান নাইকিয়া হৈ যায়। সেইবাবে আমি যিমান পাৰো আৰু মই ভাবো যে গছ গছনি আমি ৰুব লাগে।
ৰুবতো লাগে বা প্লাছ আমি ধৰা আজিকালিত, ধৰা বহুত আৰু। তৰা ঘৰ দুৱাৰৰ পৰা আদি কৰি কিছুমান তোৰা পাহাৰ পৰ্বতত তোমাৰ বহুত গছ গছনি। গছনিবোৰ কাটি পেলাই ইয়াৰ ফলত ধৰা অক্সিজেনৰ অভাৱ আজিকালি ধৰা। প্ৰদূষণটো বেছি হৈ গৈছে এনেকুৱা আৰু, গছ গছনি বেছি হলে ভাল আৰু এতিয়া ধৰা যিমানে তোমাৰ গছ গছনিবোৰ নোহোৱা। হৈ যায় আছে সিমানে তোমাৰ গৰমবোৰ বেছি হৈ যায় আছে।
হয় হয় থিকেইে কাৰণো আমাক আমাক যিহেতু গছ গছনিৰ পৰা আমি অক্সিজেনটো পাওঁ। গছ গছনি ফল চল। পাই আমি যিহেতু আহ উশাহ লুশাহ উশাহ নিশাহ লৈ থাকো। এই আমি যিমান পাৰো গৰুছিৰ ধুব লাগে বা যে। বহুতৰ ঘ জেয়া না থাকিলে মানে ঘৰ। ফুলৰ পুলি পৰ্যন্ত হ'লেও আমি ৰোগ লাগে বা একদম সৰু কিবা ফুলৰে ধৰা না যি ফুলৰে। বা তাৰপিছতে অ।
কিবা নয়নতৰা ফুলৰে ধৰা এইবোৰ ফুলৰ আমি ৰুব পাৰো ন এনে পাছত তুমি।
হয় হয় গছ গছনি বুলিবলে ফুল। ফুলতটো ভালেই লাগে বাৰু ম মোৰটো এনেই, তোমাৰ যি হলেও মানে ধৰা। যি যেনেকুৱা হ'লেও গছ গছনি ভালে লাগে কাৰণ গছ গছৰ পৰাই আমি অক্সিজেন ধৰা গছ, ৰ পৰা চাহ পোৱা যায় তৰা তোমাৰ থাকিলে ভাল আৰু, গছ গছনি লাগে য আমাৰ এটা এয়া গছ গছনি নহলে আমি কেনেকৈ থাকিম হয় নে নহয়। তেনেকুৱা আৰু,
হয় হয়।
গছ গছনিবোৰে থাকিলে ভাল তোমাৰ গছৰ পৰা। গছৰ পৰা তোমাৰ। ফল মূলো পোৱা যায় যি হ'লেও আৰু,
কি ক'লা তুমি।
গছ গছনিৰ পৰা তোমাৰ আমাৰ ফল মূলো আদি। কৰি যি হলেও খাব পাৰে তোমাৰ যি হলেও ৰুব পাৰে। তোমাৰ ফল মূলৰ গছ ৰুব পাৰি।
হয় হয় আমি সেইবাবেতো যিমান পাৰো গছ গছনিবোৰ ৰুব লাগে ন। যিহেতু নিজৰে আমাৰ ভাল গছ গছনি ৰুলে বা ৰোপন কৰিলে। ঠিক তেনেকৈ মই বহুত লো ভাবো আৰু। গছ গছনি আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ বুলি কাৰণ, উ গছ গছনিৰ যিহেতু আমাক আহ, অ্ উশাহ নিশাহ লবলৈ দিয়ে বা গছ গছনিৰ পৰা আমি বহুতো খাদ্য পাওঁ ফল মূল। লৱা পাওঁ বহুত ধৰণৰ গছ গছনিৰ পৰা আমি ফল মূলো পাওঁ খাবলৈ। সেই গছ গছনি আমাক জীয়াই থকাৰ দৰে হৈছে ন আমি গছ গছনি। মানে ফলতে জিহেতটো জীয়াই আছো আৰু
হয় গছ গছনি নহলেতো আমিও থাকিবই নোৱাৰিম বা চৰাই চিৰিকটেই হওক। যিয়েই নহওক আৰু, তোমাৰ গছ গছনিতো লাগিবই মানুহ যদি জীয়াই থাকিব লাগে গছ গছনিতটো লাগিবই।
হয় হয়। কাৰণ আমি গছ গছনি ন নহলেতো আমি যাই থাকিবই নোৱাৰো যিহেতু।
হয়।
অ চাবলে পাবা বস্তুএ ভিন্ন ঋতু ৰং কাৰ আৰু আৃতি সলন কৰে ন বহুতে যাবা অ আমি। কি ধুনীয়া কেতিয়াবা আমাৰ ঘৰম লাগিলেৰা। আ আমি কৰ'বাত গৈ থাকিলে গৰম লাগেনে এডাল যদি গছৰ তলত বহি লওঁ বহুত চায়া ইচাত তেতিয়া মি তাতে বহিলে জিৰণি ল'ব বাৰু গছ‌ এডালৰ তলতে বা জীৱ জন্তু সমূহ অ জীৱ জ ন্তু বোৰেও গছ গছনি তলতে থাকি সিহঁতে যে জিৰণি লয় বা অলপ ভাল ভালেখিনি জিৰণি পায় বা ভালেখিনি উশাহ নিশাহ পায় এই আৰু আমি আশা এ কাৰণ গছ গছনি যিহেতু আমাৰ জীৱনৰ ৰক্ষাকাৰী হয় গছে আলা ন খালু খ অ খালো সংৰক্ষণৰ প্ৰক্ৰিয়াৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডো শুহি লয় বাছ চাবা যে আৰু আমাৰ ৰাস প্ৰসাসৰ বাবেও প্ৰয়োজনীয় অক্সিজেনে এৰি দিয়ে ন ইয়াৰ ফলতো বায়ু প্ৰদূষণ হ্ৰাস পাই যিহেতো
হয় আজিকালি ধৰা তোমাৰ গছ কটাৰ ফলত কিমান ধৰণৰ দেখা পোৱা গৈছে তোমাৰ বেমাৰ আজাৰৰ আপ বেমাৰ আজাৰবিলাক বাঢ়ি গৈছে প্ৰদূষণ বাঢ়িছে গাড়ী মটৰটো বেছি হৈছে ন আৰু আজিকালি ধৰা ডাঙৰ ডাঙৰ পাহাৰ পৰ্ব কাটি কেনে বৰ তাৰ ফলত বৰষুণবিলাকো কমি গৈছে গৰমটো বেছি হৈ গৈছে ধৰা
হয় হয় এইটো কাৰণ চাবা যে কাৰ
অ অ কোৱা
যিমান তোমাৰ ৰুব পৰা যায় সিমানে তোমাৰ ভাল আৰু যিমান ৰক্ষা কৰিব পাৰি সিমানেই ভাল
হয় হয় কাৰণ বহুতে আজিকলিতো এই গছ গছনিবোৰ কাটি তাত ঘৰ বনাই সেইবোৰ কৰিব নালাগে মানুহবোৰে কাৰণ মান যিহেতু গছননি যদি জংঘলৰ যদি গছ গছনি পাতি তেতিয়া জীৱ জন্তু থাকিব নোৱাৰিব সিহঁত থাকিবলৈ যায় তা ঠাই কমি যাব
হয়
যেনে ডালে বা হাত নিৰ্বাহ কৰে ন চাবা যায় গছ ধ্বংস হলেতো অ জৈৱ বৈচিত্যও নষ্ট যিহেতু সিহঁতৰ থাকিবলৈ ঠাই নোহোৱা হৈ যাব তুমি দেখিবলৈ পাবা যে এইয়া বহুতো আমি যত দেখি থাকো গছ গছনি বা কটাৰ ফলত যিবোৰ যে হাতীবোৰ মানে মানুহৰ ঘৰত আহি যায় এ ৰাস্তাত ওলাই আহে হাতীবোৰ সেনো কাই সিহঁতৰ মৃত্য হয় এই গাড়িয়াই খুন্দাই দিয়ে এইবোৰ কৰিব নালাগে আৰু কাৰণ চাবা যে আও আৰু এটা কথা বহুত মানে ঔষধ বনাব পাৰে বহুত গছৰ শিপা পাত বাকলিও ফুল ঔষধ গুণ সম্পন্ন হয় যেনেকৈ হৈছে আমাৰ নিম বা তুলসী অশোকগন্ধা আমলখি আদি উদ্ভিদে বিভিন্ন ৰোগৰ নিৰাময় কৰে ন বহুতো ভাল মানে এইটো গছ এই গছবোৰৰ ফলফুল বা পাত বোৰে হওক আমাৰ বহুতো কাম দিয়ে কামত দিয়ে
উ তুমি জানানে তুমি জানানে শুনিছা অসোনি